হেল্ল অ অ কোৱা। এ আছো এনেই।
ভাত খালা
ভাত নাই খোৱা তুমি খালা
মই খালোঁ।
অহা নাই যে ৰাতি খাম একেবাৰে ভোক লাগা নাই এতিয়া।
আচ্ছা, শুই আছিলা চাগে
শুইয়ে আছিলো টোপনি লাগিছে ইমান।
কলেজ গৈছিলা
কলেজ নাই যোৱা তুমি গৈছিলা
মই গৈছিলোঁ। সেইদিনাখন তোমাক দেখিছিলো তুমি দোকানত আছিলা মাতিলো মাত নিদিলা
মই জানো, মই গমেই নাপালোঁ ধি ধ্যানে নিদিলোঁ চাগে।
কিবা এটা খাই আছিলা মানে।
জানো আৰু কি খাইছিলোঁ পাহৰি গ'লো নহয়। অ ম'ম খাই আছিলোঁ নেকি ন
অ', ম'ম খাই আছিলা নেকি।
অ অ খবৰ খাতি অ অ'।
ঘৰত চবৰ ভালেই নে
ভাল ভাল।
ভণ্টি ক'ত
ভণ্টি শুই আছে তোমাৰ ভণ্টি ক'ত
অ শুই আছে শুই আছে মানে এনেই উৎপাত কৰি আছে ইমান
অ অ
শুই আছিলে উঠিলে উঠি পেলাই ভাত কেটামান খালে খালে ভাত খাই পেলাই ক'ৰবাত।
আমাৰ আক শুই আছে, কালি ভাওনা চাবগৈ টোপনি মাৰি আছে পোৰা।
মোৰ জনীয়ে কি কৰিব আমাৰ জনীয়ে মোবাইল খালি, মোবাইল, মোবাইল কৰি কালি মাৰ খালে। মাৰ খাই পেলাই কালি দিনটো আজি দিনটো মোবাইলটো চোৱা নাই
অ আমাৰ আকৌ মোবাইল-চোবাইল নাপাই নহয় মই দিওঁ মোবাইল খুজিলে একে দিওঁ থাপাৰ থুপুৰ মোবাইল তাৰ পৰা নোখোজে আৰু।
কি মাৰিবা ভণ্টি ন স অকমানিকে তাইক মাৰিবলে বেয়া লাগে নহয় সৰু যে
অ অ আমাৰ আকৌ এতিয়াৰ পৰা ফোন নিদিওঁ বুলি নাই দিয়া মই
এ মই ফোন নিদিওঁ মানে ফোন তোমাৰ দিনত আধা ঘণ্টা এটা চাই মোৰ লগতে চাই বহি বহি।
অ অ অ অ তাই আকৌ মোৰ লগত নাচায় নহয়, তাইক নিজে লাগিব ফোন সেইকাৰণে নিদিওয়ে বাপেকে। কোৱা আৰু।
হেৰি উম, তোমাৰ ইউটিউব চেনেল আছিলে নহয়, কি হ'ল?
ইউটিউব চেনেলটো আছে।
কিমান চা্চক্ৰাইবাৰ কিমান হ'ল?
মোৰ ফাইভ কে আছে।
ইনকামো হয় নে?
ইনকাম মই ভিডিঅ'ছে আপলোড কৰা নাই।
কিয় হে?
এয়া টাইম চাইমে নোপোৱা হ'লে বাদ দিয়া নকৰোঁ আৰু বোলে নাই কৰা সেনেকৈ আছে।
আচ্ছা বিজি মানুহ যে ন?
তাকেত তো শুওঁতে টাইমেই নাপাওঁ শুয়ে থাকোঁ।
অ', অ', দিনটো মানে শুয়ে থাকা তুমি?
শুইৱে থাকোঁ মই।
মোৰতো হা তোমাৰ কেইদিনমান ঠিকে চলি আছিলে প্ৰথমতে ইনষ্টাত খুলিছিল ইনষ্টাত তোমাৰ আ হেৰি হ'ল হেৰি হোৱাৰ পিছত তোমাৰ কোন জানো এটাই আহি পেলাই কি কৰিলে দিলে নহয় চাচপেণ্ড কৰাই।
তাৰপিছত এতিয়া মই কি হৈছে ইনষ্টাত ইনষ্টাত তোমাৰ ক'ত যতেই হওক মানে ফেচবুক আৰু ইউটিউবৰ বাহিৰে বাকীখিনি তোমাৰ কি হয় বাকী খিনি মোৰ আই ডি নতুন আই ডি যদি খোলো ন জিমেইল দি চিমল এক হেৰি নহয় মানে।
অ', অ'।
মোৰো ইনষ্টাটো সেয়া ডিলিট কৰি দিলোঁ পাৰমানেণ্ট এতিয়া খুলি আছোঁ এটাও একাউণ্ট নাথাকে চব ছাছপেণ্ড।
নিজে, নিজে ছাছপেণ্ড হয় ন?
উম সেইকাৰণে মানে নাইয়ে খোলাই একাউণ্ট চেকাউণ্ট বাদ দিয়া বুলি।
হলে ভাল নালাগে মানে। মন টো বেয়া হৈ যায়
মোৰ এটা একাউণ্ট এথা থ্ৰী কে মান হেৰি আছিল কি কয় ফলোৱাৰছ ইনষ্টাত ই হৈ থাকিলে ইমান আনিব ট্ৰাই কৰিলো নাহিল সেই কাৰণে বাদ দিয়া আৰু ই কাৰণে নুখলো বুলি নাই খোলা। আৰু যিটো আছিল সেইটোও দিলিট মাৰি দিলো বাপেকে।
এ এনেকে ভাল নালাগে।
ভাল নালাগেতো আমিতো একো কৰাও নাই ন আমাৰ একাউণ্ট এনে এনে ছাছপেণ্ড হ'বলৈ।
সেইটোৱেটো নিজে, নিজে হৈ যাই ছাছপেণ্ড বেয়া লাগে তেনেকে।
মই ইমান ট্ৰাই কৰিলোঁ জানা মন চন পূৰা ভাঙি গ'ল আৰু তেতিয়াৰ পৰা ৰিলচো ন'বনাও একো নকৰো সেনেকৈ আছো।
আৰু মই ভিডিঅ আপলোড কৰিছিলো হ ইউটিউবত ইউটিউবতো এতিয়া আজিকালি মে ম সেইটো মন ভৰি গল ন। তাৰপছত এতিয়া মানে খুলিবলে মন নোযোৱা হয়।
অ', অ'। মই কৌ এডিটিঙৰ এডিট কৰি, কৰি ভিডিঅ'জ বিলাক আপলোড কৰিছিলো
অ'।
ই নহ'লা আৰু বাদ দিয়া সেইটো কাৰণে নাইয়ো কৰা এতিয়া।
ইউটিউবত কেইদিনমান তোমাৰ ফাৰ্ষ্ট ওৱান কে হোৱাৰ পিছত ওৱান থাউজেণ দিছিলে হা
অ'।
ৱান কে কমপ্লিট হৈছিলে, ওৱান কে কিমান আছিলে পাহৰিলোঁ দে, বহুত দিন আগৰ তাৰপিছত মন ওৱান থাউজেনকে দিছিলে ইউটিউবৰ পৰা। কিন্তু তাৰপাছত ইনষ্টাটোত ফ্ৰেন্ড হৈ গ'লন' মানে মন বহি গ'ল মানে, তাৰপিছত লাহে লাহে ফ্ল'ৱাৰ্ছ কমি আহিলে। অ' ছাবস্ক্ৰাইবাৰ কমি আহলে।
এনেই হেৰি ইউটিউবৰ পৰা ইনকাম হৈছিল নে নাই?
হৈছিলে, ইমান নহয় আৰু কিন্তু মোটামুটি ওলাইছিলে আৰু।
অ', অ' হাত খৰচটো।
হাত খৰচটো ওলাইছিল অ'।
অ', অ'।
সেই আৰু এই চাছপেন তাচপেন হৈ গ'লে মন চন একে ভাঙি যায় আৰু।
অ' সেইটোৱে ভাল লাগে।
চবতকে বেছি দুখ যে তুমি এটা একাউণ্ট চলাইছা চলাই আছা সেইটো একাউণ্ট যদি বহুত দিনৰ মূৰত ফ্ল'ৱাৰচ চল'ৱাৰ থাকা পিছত বিলিচ হৈ যায় বা ছাচপেণ্ড হৈ যায় এতিয়া ইমান দুখ লাগে, তোমাৰ মানে চবতকে ডাঙৰ দুখ সেইটোয়ে হ'ব আৰু।
সেই কাৰণে ভাল নালাগে, মই এইটো কাৰণ আজিকালি ছচিয়েল মিডিয়াল এৰি দিলোঁ গম পালা।
ময়ো নচলাও, অকল হোৱাটছাপটো আছে সেইটো খালি ফেমিলিৰ কাৰণে আৰু।
অ' মোৰো একেই হোৱাটছএপটোৱে আছে তাকো হোৱাটছএপ ইমান চলোৱা নহয় একদম লিমিট।
অ' সেইটোৱে, এনে মোবাইলটো নলৱে বাৰু, শুয়ে থাকোঁ।
উম, তুমি মানে খুব শুৱা কুম্ভ কৰ্ণ টাইপ ন'।
সেইটোৱেই, ঘৰতো সেইটোৱে ভাবিব কুম্ভকৰ্ণ, কুম্ভকৰ্ণ। এতিয়া তুমি কল কৰা দেখি অকমান উঠি আহিছোঁ।
অ' মানে শুই আছিলা নহ'লে।
শুইয়ে আছিলোঁ মই। তুমি কি কৰি ভাল পোৱা ন' এনেই?
মই শুই ভাল নাপাওঁ, মই ফুৰি ভাল পাওঁ।
ফুৰি ভাল পোৱা তুমি? অ' মই আকৌ ঘূৰি চুৰি বহুত বেয়া পাওঁ, মই আকৌ শুই ভাল পাওঁ শুই।
মই শুই পেলাই বহুত বেয়া পাওঁ, শুই উঠলে মানে মোৰ মাথাটো বেয়া মানে কি হয় শুৱাৰ পৰা উঠাৰ পিছত নহয় মানে মাইণ্ডটো জানো কি হয়, হেঙা এটাবৰ নিচিনা গৰম হয়।
একে, মোৰ মইতো ফ্ৰেচ ফিল নকৰোৱে দিনডাল। মই যেতিয়ালৈকে শুব নাপাওঁ তেতিয়ালৈকে মোৰ মনচন শান্তি নালাগে, মই শুব লাগিবই, দিনত মানে মই চৌব্ববিছ ঘণ্টা, পঁচিছ ঘণ্টা চাগে মই শুয়ে থাকোঁ।
ৰাম ইমান শুৱাটো বেয়া আকৌ দেই, পিছত বেয়া হ'ব।
শুনি থাকোঁ কিন্তু হ'লেও আৰু কি কৰিম, শুৱাটো মেইন। মোক যদি শান্তিৰে শুবলৈ দিয়ে নহয় মোক ভাতো নালাগে, মোক খালি শুব দিব লাগে।
ক'ত কি ক'ৰবাত গৈ আছা নেকি?
নাই ওলাই আহিছোঁ ফিল্ডৰ ফালে, গাড়ীবিলাকৰ মাতবোৰে কি ক'বা আৰু শান্তি নিদিয়ে।
অঁ অঁ অ আমিওতো হেৰি এটা খুলিব পাৰিলো হয় ন
কি বস্তু
কিবা এটা খুলিব পাৰিলো হয় ৰবা পাহৰি থাকিলো। অ ইউটুব চেনেল এটা।
পাৰিলো হয় আৰু দুটা মিলিলাই যদি খুলিলো হয় তেতিয়া খুলিব পাৰিলো হয় আৰু
অ পাৰিলো হয় মানে তাত আমি চেলেঞ্জিং ভিডিঅ' বিলাক দিম।
অ্
এটা চেলেঞ্জ যেনেকুৱা থাকিব অহ মানে অ হেৰি ধৰা তুমি পঞ্চাছ ঘণ্টা শুব লাগে।
সেইটো তুমি পাৰিবা অহ্
মানে এনেকাই চেলেঞ্জ বিলাক দিম আৰু চেলেঞ্জ কৰিম আমি ন একচেপ্ট কৰিম
অহ পাৰি। দুটাই মিলি পেলাই খুলিলে হ'ব কিন্তু,
অ খোৱাটো দিম খোৱাটো দিম আকৌ।
উ খোৱাটো মেইন তোমাৰ কাৰণে,
মেইন অ তুমি ফুৰাটো দিবা মই খোৱটো দিম হ'ব
অ হৈ যাব মান কি বুলি কয় লাভ আছে আৰু
তেতিয়া আৰু ইনকাম চিনকাম হ'ব আৰু দিয়া ইনকাম চিন চিনকাম হ'লে মানে। তুমি মোক একো দিব নালাগে যে্, ইনকাম হয় মোক এখন মানে এটা ৰুম বনাই দিবা আৰু এখন বেট আৰু একো নালাগে।
চাবা এখন বিছনা দাক লাগিলে ৰিচিপ নহয় গৰম দিনত চাবি ৰেচিপচন এটা লাগিব।
এ চি নহলেও হ'ব মোক কম্বল এখন দিলেও হ'ব ফেন এটা লগাই দিলেও হ'ব?
কি হ'ব তেনেহলে?
উম উম আমিতো হেৰিতো যাব পাৰিলো ক'ৰবাত ফুৰিবও যাব পাৰিলো হয় নে নহয়।
অ পাৰিলোটো ক'ত জাবা নো কোৱাছোন?
তাকেতো ক'ৰবাত থাকা কে যাম তেতিয়াহে শুব পাম নহলে নোৱাৰিম।
তুমি গৈ পেলাও কি শুৱা ধান্ধাহে মাৰি আছা নেকি?
নহয় শুবতো লাগিব না তুমি কি নোখোৱাকে থাকিব পাৰিবা নেকি কোৱাচোন
নহয় ফুৰিব গৈ পেলাই তুমি শুৱা মাথা মাৰি আছা যে।
নহয় মানে থাকিম ন তেতিয়াতো শুব লাগিব না।
অ হয় আই শুব লাগিব নিশ্চয়।
ক'ত যাবা।
আহ ক'ত যাবা তুমি কোৱাচোন ভাল প্লেছ তাৰ ছোৱালী মানুহে মানে প্লেছ বিলাক চিনি পায় ভাল।
ই মই নাজানো দেই মই চিনি নাপাও তুমিহে ঘূৰি ফুৰা তুমিহে জানিবা।
তুমি সিহঁতৰ তুমি নেপাল চেপাল যাব পাৰি ভূটান।
ইমান দূৰ যাবা।
অলপ দূৰ অলপ দূৰ মানে যদি আদাৰ কাণ্ট্ৰি হয়তটো ভাল লাগে ন
অঁ হ'ব তুমি য'তে নিয়া গৈ থাকিম দিয়া।
অকে শুই শুই্
শুই শুইয়ে যাম এনেও।
আৰু তোমাৰ লগৰ চগৰ উলিয়াবা, মোৰ লগৰ দুজনীমান আছে চাগে।
অকে হ'ব তুমি আকৌ লৰাৰ লগত গ'লে কমফৰ্টেবলটো হ'বা ন।
অ' হ'ব কিয় নহম আৰু। মোক খালি শুবলৈ দিলে হ'ল শান্তিৰে বাকী একো কৰিব নালাগে।
অকে হ'ব, শুব দিম ধৰি লোৱা।
উম উম, আছে মোৰ লগৰীকেইজনীমান চাগে ৰবা সুধিম।
অ'কে সুধিবা। তেতিয়া হ'লে আমি এটা ইউটিউব চেনেল খুলিম হা।
খুলিম দিয়া।
অ'কে হ'ব তেনেহ'লে হা পিছত ফোন কৰিম, লগৰ কেইটামান আহিছে মানে।
খুলিম আক।
অ'কে মই কালি তোমাৰ ঘৰলে যাম দিয়া। বা বাই।